অ হেল্ল'
ম শুনিছানে অ এ তাঁত বাতি কৰি আছ। চো
তিন
ছাদৰ এ মোৰ এখন তাৰ পৰা ওচৰ খুৰী এজনী
অ
তাৰ পাছত খুৰী এজনীয়ে বোৱাৰী এজনীয়ে আৰু মোৰে লগাইছো
অঁ
অ হে কি গুলপীয়া আছো দিছো আ
গায়
এই মেখেলা দুদিন পাছত লগাম।
অ'
পা তাকে আজি বতৰটো বেয়া বৰ অসুবিধা হৈছে
তাকেহে পাই ভালকে কৰিব পাই
ভালকে কৈছো অ ৰাস চলাবলৈও দিগদাৰ হৈছে। অঁ উচ ওচৰতে বালি এদম থৈ দিলে একদম দিগদাৰ হ ইমান অসুবিধা হৈছে
উম আৰু হেৰি এনেকে উ হলে ভাল এনেকুৱা বতৰ ৰাখি পোৱা হলে অকমান বেয়া যে
অ আৰু ওচৰতে বোৱাৰী এজনী আছে বৰ ছাৰ
উম হয়নে? তেনেকুৱাও বোৱাৰীৰ লগত থাকি না।
এনেকুৱা বোৱাৰীৰ লগত টিকিবও নোৱাৰিম। উপায় নাই তথাপিও যেনে তেনে চলি থাকিব লাগিব সমাজৰ কথা আছে নহয়
হয় হয় সেইটো হয় বাৰু তাক এ ভাত পানী খালে নে নাই
ভাত পানী খালো তুমি খালানে
খালো খালো মোক মানে আজি ওচৰত এই বৌ এজনীয়ে ভাত
আহ আহ আহ তুমি
ভাত মানে কিনো কব আৰু জমত মটৰ মাহৰ ঘুগুনি বনাইছিলে তাৰপিছত মাছ ফ্ৰাই কৰিছিলে তাৰপিছত ভাত কেৰেলা আলু ভাজি দি বিষ জলকীয়া আছে। চাৰ
অ এই মই মানে বজাৰৰ কাষতে আছো বজাৰখন কাষতে বজাৰখন যে
আহ
হুলস্থুল হৈথাকে
তাকে এনেও বজাৰত মানে এতিয়া। মানুহবিলাক বজাৰলৈ যায়েই নহয় আৰু আমাৰ এইকণত যে একদম প্ৰত্যেক ঘৰতে তাত আছে আৰু অকল আমা ঘৰতহে নাই।
অ আমাৰ ঘৰতো তাত নাই বাৰু মোৰ মানে অকমান নাকৰ চকুৰ প্ৰব্লেম হয়।
অ হয় হয়
কৰিছোঁ আৰু।
এনেও এনেই থকাতকে লগোৱাই ভাল লগাওক লগাওক
লগা এনেই হেৰি কৰি থকাত। তে তাঁতখন লগাই টাইম পাছ হয়
উম আৰু সেই আমালেকো লগাব আকৌ
লগাম লগাম কয়লাৰ কেইজনীয়ে কণী পাৰিছে নে। বিক্ৰী কৰিবা অকল ঘৰ বিক্ৰী কৰিবা বিক্ৰী কৰিবা ঘৰত খাই শেষ নকৰিবা
তাকেতো লাগে যদি কব অ সেই বিক্ৰী কৰিবলৈ মানুহ বিচাৰি ফুৰিছো
অ কেৰেলা কিজোপা লাগিছে।
কেৰেলা বেছ চি আছো
অ এনেই বেছি অ অ চব বেছি বেছিবই লাগে এনেই দি কি লাভ। ইনকাম কৰিব লাগে দুটকা ঘুটি কুতিব লাগে তেলৰ খৰচটো আহিব।
অ তেলৰ লিটাৰ এতিয়া দুশ টকা
দুশ টকা লিটাৰ অ
আৰু সে আমাৰ ঘৰত নহয় এক লিটাৰ মি খেলে এসপ্তাহি নাযায় জানে।
উম তাৰপিছত ছাগলী দুজনী মানো পুহিবা ময়ো ছাগলী পুহিম বুলি ভাবি আছো।
ভাবিছো আমাৰ এই এতিয়া হেৰি গৰু পোৱালি তিনিটা মানো আনিব
আহ অ তোৰ দিগদাৰ আৰু একেলগে তিন চাৰিটা হ'ব লাগে আৰু এটালৈ এটা ক পোৱা তিনি চাৰিটা পাওঁ
অ সেইকাৰণে সেই তিনিটাামান আনিব তাকে কৈছো আনক আনক
তাকে হে উ
আৰু গৰু ছাগলী থাকিলেহে ঘৰখন শুৱনি ন
অ ঘৰখন তেনেকেহে শুৱনি সচা এনেই নহলে আৰু লগে আজি মই আৰু কাইলৈ পতি উ
এনে আপোনালোকৰ কিহৰ দোকান আছে বুলি কৈছিলে আপুনি
আমাৰ এ হেৰিয়ৰ দোকান
হয়ৰ
গেলামল
হেল্ল'
অ গেলামালৰ দোকান তাৰাপা আৰু লগতে হেৰিও দিয়া আছে এ প্ৰেজেণ্টৰ মাছ ফল কিছুমান আনো আৱ
অ মানে আপোনালোক মানে দেয়লি বহে ন হে তাতে
আহ
ডেইলি পঢ়ে মানে ন এনেই বজাৰত বৰ হুলস্থুল হৈ আছে
বজাৰত হুলস্থুল এইবাৰ দেইলী বজাৰখন ওচৰতে যে এ হেই ডেইলী বজাৰখন মানে মাইকী মানুহৰ বজাৰ আমাৰ এইফালে মাইকী মানুহৰ বজাৰ বহে
অঁ
এই মাইকী চেণ্টাৰ বুলি কয়
অ আমিও যাম বাৰু কেতিয়াবাকে
আহিবাচোন আহিবা মাইকী চেণ্টাৰত সেই বহুত ধুনীয়া ধুনীয়া বস্তু ওলাই
অ হয় নেকি?
মই মাতিয়ে থাকো
এনে হেৰি এনে ফলাহাৰ চলাহাৰো ওলাইছে। চাগে ন
যাম
আম কঁঠাল
আহ তোমালোকৰ ঘৰলে আলহী আহিছে নেকি অংগনাবাদী বস্তু
অ আহিবও পাৰে বাৰু অ
উম
ৱউ তাকেহে
তাকে হে পায়
উমচ
বেয়াও লাগে।
তাকেহে উম ক খাবাদ দিবি
উম
ভাৰ বুকি আনিছে বেচেৰি জনী সেই তাতে থৈ দিয়ক নহ'বা উম স্কুললে গৈছিলে নে আপুনি উম অ আহ অ অ আনিবলৈ দিছিলে আটা কাৰ ভাগৰ কি কাম? স মই সি নোৱা নোহোৱা হলে নকলো হেঁতেন বাৰু য
আজি দুদিন হে আজি। দু দিন হে
দুদিন হে আওঁ
উম
অ খুড়ী বেয়া চেয়া নে পাব আকৌ
নে নেপাওঁ নেপাওঁ
অনুপ দা ত
নেপাওঁ অসুবিধাৰ কাৰণেহে কৈছা
অটো
ওম
অসুবিধা নোহোৱা হলে ময়ে'গলোহেতেন
উম তাৰপা ফুৰিবলে ওলাবা যাম
পাচঁ তাকেহে যামচোন ওলাব কিমানো ঘৰতে সোমাই থাকিম আওঁ
থাকিম অ
উ আপোনালোকৰ চেন্টাৰ ফালেকো যাম।
উম আহিবা আহিবা আবেলি
উম চাই আহিমগে
উম
আপোনালোকৰ চেণ্টাৰটোনো কেনেকুৱা
ৰাজ্যত কি চলি আছে
উম
খা খবৰ এটা লৈ মেলি
এনেই আপুনি সি খা খবৰ ললে নাই বেমাৰী?
গলো ললো তাপা বাইেদেৱে ঔষধ খুৱাই আছে।
অঁ
এই কাষৰ বাইদেৱে
ঔষধ পাতি খুৱাই দিছে নি
তল দেখুৱাই আছে আৰু এইটো পাছত এইটো
অ' মাই গদ
উম
তাকেহে পায় হক দিয়ক আমাৰ হে নাই আও তেনেকুৱা।
তাকেহে
খাদি খাদি পাইছে আওঁ
পাইছে তো
চেকেণ্ড ৱাই
উম উপায় নাই ভাগ্য বলত হে পাইছে
তাকেহে
উম
এনেই সেই তাঁতৰ কিমান আগবাঢ়িছে?
উম তাত ৰাজ ভৰা হেৰি ৰাজ ভৰাবলৈ আহিছে আওঁ।
তাকেহে
এপাক আহি বা
তাকেহে যাব লাগিব পায়
উম
বাকী আমাৰ তাঁত বাইদেউ আহিলে নাই
তাত বাইদেউ দুই গৰাকী আহিলে, অ আহিলে
আহিলে অঁ কি আমাৰ কাষৰ ঘৰৰ বোৱাৰীজনী কি কৰিছে?
কাষৰ বোৱাৰী জনীয়ে হেৰি টানি আছে
অঁ
উ হেৰি মুখ ভেমুচা ভেমুচ কৰি দেখুৱাই আছে
তাকেহে, জ্বলি ছেঃ আক, আমি যে কথা পাতিছো।
উম জ্বলিছেজ্বলিছে
মোলেতো ফোন এটা কৰিব পাৰেি ন, বোলে খবৰ এটাকে লওঁচোন নাই তাক। কেহে নাই নাই মোলে খবৰ এটা পেলং নোৱাৰে অসুবিধা
ধান্দা নাই সেইবোৰ মানৱীয়তা নাই
বোলে খালে নে বলে নে তাকেহে
দিয়ে ৰ'দত
অঁ
তোমালোকৰ কাষ ঘৰ ঘৰ মানুহিয়েদি বৰষুণত
তাকেহে পায়
উম
নকবা মানে এই এনেকুৱা হৈছে অসমীয়া যে কথা পিঠা সাৰ আছে মন আছে আ ঘৰত থৈ আহিবে পে ঘৰত বুলি স তেনেকুৱাই হৈছে আৰু। মনটো কৰ'বালে দি আছিলে যে
মোক কে আঙুলি দেখুৱাইছে গম পোৱা নো পোৱা অ মোক কেয়া আঙুলিি দেখুৱা আছে। টিহেনো
উম
এই আমাৰ তাঁত বাইদেউৰ লগতহে দোস্তি মই সাৱধানে চলিব লাগিব মোৰ ধেৰ সত টো হৈছে
তাকেহে পায় এনে আম চাম কাটি পিছে নাই
সেইটো কাটিব বুলি মই হেৰি এখন পালাঠালেং এ কি জেগা এটুকুৰা দেখিছো বাৰু ।চুলাই হেৰি কৰি থৈছে যোগাৰ কৰি থৈছে গামলা দেখি দেখিছোঁ তাৰপৰা খৰাহি দেখিছোঁ কিবা এটা চলিব যেন মোৰ দেখা
এ এনে তাঁত লগোৱা মানুহবোৰক কিবা কিবি খুৱাইছে নাই।
চাহ গ'ল
আহ
উম মোৰ যোগাযোগ নাই বাৰু তাত
খুৱাবলে কওক অকল সেই চাদৰ লগাল নহয় নহয় হ ন'
অ তো সেইটোৱে
খোৱা বোৱাটো মেইন
উম তুমি কৰিছিলা নে?
ময়ে কৈছো
অ হ'ব তেতি এতিয়া ৰাখা
অ ৰাখিছো দিয়ক
উম হব